হেল্ল' শুনিছ?
কি কৰিছ?
এ আছো এনে পৰি পেলাই, তই?
মই এনে ঘৰৰ কাম বন হ'ল?
ঘৰক কাম বন হ'ল, মইহে গা ধোৱা নাই গাটো ধুওঁগৈ আৰ
ঠিকে আছে, কি কি কৰিলিনো কাম?
কাম মই চাটনি বনালো তাৰপিছত খাল আ চাটনি তোৰ বাদাম আৰু তোৰ ৰঙালাও গুটি যে অ', গুটিটো ফ্ৰাই ধৰি ল অলপ তেলত ফ্ৰাই কৰি ল'লোঁ, তাৰপিছত সেয়া-সেয়া দি লা আদা ৰচুন আৰু ৰঙা-ৰঙা জলকীয়া পাচঁতা দিছো, আৰু নিমখ কি টেষ্টি হৈছে।
অলপ মোলৈকো পথাইদে।
ভ দিব পাৰে বাৰু এই এনেও তল খাবি চাবিচোন ৰঙালাও গুটিটো ব এনেও মানে তেল চেল নোহোৱাকেও মানে ভাজি পেলাই এনেক খাই ম বহুত ধুনীয়া লাগে কিবা মানে ধুনীয়া টেষ্ট এটা আহে।
জানো মই আজিলৈকে বনোৱা নাই বাৰু।
এনেই এই ৰঙালাও গুটি এনেই মানে টেৱাতে হওক বা কেৰাহিতে হওঁক আৰু ধুনীয়াকে মানে ধুই পেলাই সেইটো এনেই তই এনে ভাজি পেলাই চাবি, আৰু যেতিয়া অলপ-অলপ ক'লা-ক'লা যেতিয়া পৰি যাব ফ্ৰাই গম পাবি না অলপ তো এনেকে ব্ৰাউন টাইপ অলপ ক'লা-ক'লা পৰি যাব তেতিয়া ভাল লাগে খাই, ভিতৰতো বহুত টেষ্টি লাগে খায়।
ৰ বনাই চাব লাগিব যদি পাৰো, এনেইটো বনাব নোৱাৰো বাৰু
উম, নাই ৰঙালাউ গুটিটো কম আছিলে কাৰণে বাদাম টো লগাই বাদাম টো দি দিছো ছিলো। এনেই তোৰ ৰঙালাওটো হ'লেও ভাল লাগে, আৰু মানে বহুত টেষ্টি লাগে খাই পেলাই। সেয়াদি পৰা ৰুটি ৰঙালাও চব্জি পোৰা মাৰি দিছো।
ৰুটি আৰু ৰঙালাও হেই ভালেই লাগে। হেৰি নহয় অহ, তই ইয়ালৈ কেতিয়া আহিবি?
মই এইটোৰে জুনৰ এই লাষ্টতে যাম, ময়ও ভাবি আছো এই কিবা এখন যে ফিল্ম ওলাইছে ৰ কি ওলাইছে ককটল খন চাবলৈ যাম নেকি ন।
অসমীয়া চিনেমাখন ওলাইছে ন, সেইখন?
অ' সেইখনো চাব বাৰু মই ককটেল খন চাবলে বহুত মন আছে, এ চাম দে মিলাই-মিলাই দুখনে চাম।
তই আহিবি নহয়, মা সোতে আহিব চাগে।
মাহত আহিব, আৰু মাহত যাব গৈ মই থাকিম।
অ' তেন্তে ঠিক আছে তেন্তে আমাৰ আমি গোটেইখনে যাম কি ক। একেলগে, শুনচোন হেৰি কথা এাৰ কাৰণে ফোন কৰিছিলো তোক মই। মই মানে ইউটিউব চেনেল এটা খুলিম বুলি ভাবিছো। ঘৰলৈ দেৰি কৰিবই বোলো। কাম বন নাই। কিবা এটাকে কৰিম বোলো, মোবাইল এটাও ললো।
কি মোবাইল ললি?
এইটো নতুন এটা ওলাইছে যে, ৰ-এয়া কেমেৰাটো ধুনীয়া যে, কেমেৰাটো নামটো পাহৰি গ'লো।
মোবাইলৰ ব্ৰেণ্ডটো কি?
সেইটোৱে পাহৰি গ'লো ব আৰু মোবাইলৰ ব্ৰেণ্ডটো কি ক'ম আৰু
এ হে কি অপুচ, গুগল পিকচেল।
এইটো অ', নতুন যে
গুগল পিকচল ললি? মোক কোৱাই নাই তহ'তে।
এই আহাই নাই এতিয়ালৈকে, মই তোৰ মানে, কৈছোঁ আহিব বুলি, উম। আহিলে ল'ম বোলো, মই তাকে বোলো হেৰি অ' হেৰি এইটো কি, ইউটিউব চেনেল এটা খুলো বোলো।
উম উম, ভালে হয় ইউটিউবটো তোৰ মানে ভাল হয় ইয়াতে মানে ধুনীয়া এটা মানে জেগা, যোনটো ধুনীয়া এটা ৰাস্তা পইচা আহি থাকিবলৈ।
কিন্তু আকৌ বহুত বছৰ লাগে নহয়, হম
পৰ্ বনাবি?
তাকে ভাবিছো কিহ'ৰ ওপৰত বনাওঁ ক? এনে ব্লগ চগ বনাওঁ নে, এনেই খোৱা বোৱা নে, পঢ়োৱা ওপৰত, পঢ়ুৱা ওপৰত বনালে বাৰু ইমান নাচায় দে, মানুহে।
চা তই কেনেকুৱা কি হয়। ত বনাব পাৰ, কেনেকৈ কি কৰ তোৰ নিজৰ সুবিধা মতে চা।
তয়ো যদি অকন লাগি দিয়, তেতিয়া ভাল হ'ব।
অ', সহায় কৰি দিম দে, সেইটো একো কথা নাই।
মানে অকলে নোৱাৰি ন' ইউটিউব চেনেল চাবিচোন অকলে বাৰু ইমানটা কৰিব নোৱাৰি আৰু মইতো প্ৰথম, প্ৰথম ন' কোনোবা এটাটো ল-লগত লাগিব ইমানটো মোৰ যে, একে নলেজ নাই যে, মই এইটো কৰিম সেইটো কৰিম, মানে কোনোবা এটা মানে লগত থাকিলে ভাল আৰু।
এনেই কিহৰ কৰিম ক?
ক, যোনটো মানে ভাল, মানুহে চায়ো ভাল পায়।
ডেইলি ব্লগ ডেইলি ব্লকচ মানে তেনেকুৱা নহয়, চৰ্ট যেনেকে যে, ইনাগ্ৰামত যে, দিয়ে যে, মিনি ব্লগচবোৰ যে
অ', সেয়া
তেনেকুৱা টাইপ।
সদায়, সদায় কি চৰ্টছ দি থাকিম?
অ', ত' ক, মানে, তই আ, ধৰ কি তই সপ্তাহটোত তিনিবাৰ বা চাৰিবাৰ দিব লাগিব, ব, তোৰ মানে তই ডিচিপ্লিন এটা হ'লেহে আৰু সেইটো হ'ব।
আৰু, আৰু যে, তোৰ এই যে, কিছুমান যে, ইউটিউব চেনেল বিলাকত এইটো হা, চাবি হা এই যে, চিনেমাত চিনেমা যে বুজ জনায়, কৰে যে মানে অকল ভইচ টো দিয়ে ন চিনে গোটেই চিনেমা খন বা বুজায় যে, তেনেকুৱা কৰিলে ভালনে?
নাজানো দেই, মই কিন্তু তেনেকুৱা চাই পেলাই ভালেই নাপাওঁ, মই কাটিয়ে দিওঁ যে সেইটো কাৰণে
মই আকৌ ভাল পাওঁ চাই, মানে ভাল লাগে, কিবা মানে গোটেই চিনেমা খন যেতিয়া নাহে ন তেনেকে বুজালে মানে ভাল লাগে। আও চবৰে ভইচ যদি, চবৰে ভইচ ভাল নালাগে, কিছুমান এটা ইউটিউবাৰ আছে হাঁ, ল'ৰাটো সি মানে চব ভূতৰ চিনেমাৰ‌ ওপৰত মানে কয় মানে, বুজাই দেই। শুনি ভাল লাগে কিন্তু তাৰ মানে ভইচটো মানে পুৰা মে চিঙ হৈ যায় একেবাৰে তাত মানে
উম, আজিকালি এনেকুৱা এটা ওলাইছে ৰ, মই দেখি আছিলোঁ মানে, তোৰ এই কি কয় মানে কোনোবা ছোৱালী এজনীয়ে কয় আৰু হিন্দীত কয়, ত আমাৰ এই অসমৰে কোনোবা হয় চাগে। অসমৰে তোৰ ক'ৰ মানে কাৰ সাধু চাধু সেইবোৰ কৈ থাকে, ভূতৰ সাধু কিবা কিবি মানে সেয়া তেনেকে কৈ থাকে, এডিট, এডিট, অ' এডিট কৰি কৰি মানে দে খাই মানে ফটো এখন মানে ফটো ভিডিঅ' বনাই পেলাই নেদখায়, ফটো লগাই পেলাই দেখাই, বহুত ধুনীয়া বহুত ভিউজ হৈ মোৰ নিজৰ ওচৰত আছে সিহঁতোক পঠাই দিব পাৰিম ৰ
তই মোক দেখুৱাবিচোন, মানে এনেকুৱা এটা লাগে যোনটো মানে ভাল তাকে মানে মানুহবিলাকে চাই যে ভালো পায় আৰু যা'তে চাবলৈ মনো কৰে মানে এনেকুৱা নহয় যে যি তি যে মানে মানুহ বিলাকে নাচাইয়ে এনেই স্ক্ৰল কৰি দিয়ে, সেইতিয়াবা নালাগে। যোনটো মানে ভাল হয় যোন টো আমাৰ কাৰণেওঁ ভাল যাতে আমি গ'ম পাই যাওঁ এইটো চালে আমাৰ অকণ ভিউজ আহিব হেৰি আহিব। তেনেকুৱা লগে।
তেনেকুৱাতে চাব পাৰে, মিনি ব্লকৰ মই জোনটো যে কৈছো এতিয়া যে
সেইটো ন, সেইটোতো কৰিম কৰিম আৰু লগতে এনেই এটা কাম কৰিম আৰু আমি লগৰ খিনিয়ে মিলিম, তাৰ পিছতো জেগা এ তালৈ যাম হা এনেই ভোতৰ জেগা চেগা এই বিলাক যে যায় ন।
এই ভগৱান তই যাবি দেই, মোৰ নিজক
ৰাতিপুৱাই যাম ৰাতি নাযাওঁ, ৰাতি কোন যাব, অ' দিনত অ' দিনত আৰু হেৰিতা মানত তোৰ বাৰতা মানত। তেনেকুৱা মানে যাম, এনেই অকণ জেগাতো মানে যোনবিলাক মানে বন্ধ, হস্পিতাল-চস্পিটা বা স্কুল-স্কুল সেইবিলাক। মানে চাম গুৰিম এনেকে মানে ব্লগ এটা‌ বনাম, কি কওঁ? চবৰে কেমেৰা এটা লৈ লবি মবাইল
হ'ব বাৰু কিন্তু তোৰ দায়িত্বটো তোৰেই দেই, কাবাৰ কিবা হ'লে, দায়িত্ব ডাইৰেক্ট কাগজ এখনত লিখি আনিবি ফটো মাৰি, মাৰি থৈ পেলাই দি দিব লাগিব ইটো এ যোন নাহে তাক কোনোবা এটাক দি দিব লাগে এইখিনি ৰাখি ত কিবা হলে এই দায়িত্ব দেই তোমাৰ এনেকে লখ
ৱাই কিয় মই তেনেকে দেখোন দে মই বোলে ফুচি গলো কোনোবা এটা নাহিলে বোলি বাই চান্স বোলে তয়ে নাহিলি। তইয়ে নাহিলি বোলে। অ' তই তইয়ে নাহিলি বো তই তই বোলে তাতে সোমাই ৰখি থাকি কিন্তু কি হ'ব তেতিয়া মোৰ?
তই জেইল।
বোলো ইউটিউব চেনেল বনাব গৈছিলো আছ গৈ পেলাই কি হ'ল এয়া হৈ গ'ল। এই একো নহয় ৰাতি গলেহে ৰিস্ক থাকে ৰাতি। ৰাতি গলেহে বেয়া। এনেতো যদি তই দিনত যাঅ বাৰটা মানে আমি চব কিমান। কেইটামান লৈ ল'ম লগত পাঁচ।
উম। এই ল'ৰা কেইটামানক লৈ ল'ব লাগিব ৰ।
অ' সেইটোৱেই লৰা বাৰু এনেকে যিমান এটা হয় চবে যদি কমকে হয় দুটা দুটাকে যাম যদি বেছি হয় অকণ তিন
উম।
আৰু এনেকে ধুনীয়াকে ভিডিঅ' চিডি'অ কৰিম চব মানে যিমানটো ৰুম আছে। তাৰ যিমানটো এৰিয়া আছে। তে মানে হা তাতা। যিমান যি আছে চব মানে এতে চব এফালপা তা ৰেকৰ্ড কৰি যাম মানে। আৰু লগতে কিবা প্ৰেঙ এটাও কৰি দিম দে মানে এনেই আৰু। এ চেনেলটোত দেখ
সাইটোৱে মানে তাত যোন যোন থাকে তা পা বাচ তাইক ল'ব লাগিব কেনেকুৱা কি কৰে বাকী খিনিয়ে মানে সেকাণে ধুনীয়াকে মানে ভাবি চিন্তি ল'ব লাগিব, কেনেকে কি কৰো ভাল হয় আৰু সেইটো।
হেই হেনে তো এইটো। কি বুলি কয়, হেৰি। এম কি কৰিবি তই মানে? চবে শিকাই ল'ম যে এনকা তেনকা।
অ', অ', তেনেকে এবাৰ এটা ধুনীয়াকে। টা মানে একদম প্লেন এটা বনাই ল'ব লাগিব।
প্লেন এটা অ সেইটোৱে, যাতে মানে মানুহে দেখি এনেকুৱা পাই যে এইটো অ এইটোত হেৰি সঁচা সচি মানে ভূতটো নেদেখুৱা আৰু এনে ভূতডাল দেখালে এনে গম পাই যাব। এনেই মানে বস্তু চস্তু পৰা চৰা হেৰি কৰা কিবা কিবি তেনেকে কিবা এটা দেখুৱাম কি কঅ হব। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'।